হেল্ল' হেল্ল'। আছো এনে তুমি।
ময়ো বহুতবাৰ পঢ়াই আছো বাৰু।
আচ্ছা চাতা খালা।
উম খালো। মা কৰবাত ফুৰিব গৈছিলে আহিলে যেতিয়া আজি চানদে অ আছে।
উ। তাকেই তুমি যে এন জি অৰ কামটো কৰিছিলা মই দুজনী মানুহ। পাইছিলো ন কালি কৈছিলে চাগে মায়ে তোমাক।
অ মায়ে কৈছিলে বাৰু।
অ তাৰপিছত। মানুহজনীয়ে ক'লে যে তাই বোলে কঠীয়া ৰুব আছে। ত' মই সেইকাৰণে আগত মই কৈছো আগতীয়াকে মোক মই সেইকাৰণে। আপোনাক জনাইছিলো সিদিনাখন মানে আমাৰ ঘৰত আহিছিলে আহি কেনে। কয় যে বোলে অ মোক কাম লাগিছিলে।
উম।
মাক কৈছে তাৰ পিছত মায়ে কৈছে মোৰ তাততো তেনেকা একো কাম নাই। তাৰ পিছত কৈছে তাই বেলেগৰ ঘৰতে কাম কৰি আছে বুলি এনেও কৈছে। ত মানে মই যেতিয়া মায়ে আহি কলে মই অপৰচুনিটিটো পাই গলো ন। ত মই সুধিলোঁ ইন্টাৰেষ্টেড নহয় আৰু মোক। কৈছো যে অ যদি আপোনাৰ লগৰ জনীয়ে কৰে আপোনাৰ লগৰ জনীয়ে কৰিব। তাৰিছত কলে অ হ'ব বাৰু মই। জনাম তাৰ পিছত চেলাই কথা এই থাউজেন লাগে মই কৈছো। আপোনাৰ খোৱা বোৱা ফ্ৰী থাকিব ছিক্স মান্থৰ পিছতো চেলাৰী ব়াবইে ন। হেল্ল'।
উম বঢ়াই দিব।
অ সেইটোয়ে বঢ়াব বুলি কৈছো। অ শুনিছো মানে নেটৰ্কটো অলপ ডষ্টাৰ দি আছে ন। তাৰ পিছত মানে কলে যে বোলে অ।
ত মানে মইতো শুনা পাই আছো।
উম চিক্স মামাৰ পৰা মানে চেলেৰু বঢ়াই দিম বুলি কইছো। তাৰপিছত কৈছে যে বোলে নহয় এতিয়াই লাগিছিলে আৰে। তোমালোকে আপোনালোকে যদি কৰিব নাই বিচাৰ কৈ দিব লাগে ন ডাইৰেক্ট। কৈছে পিছত দি মেনচাৰ।
এওঁলোকৰ কথা। পষ্ট নাই ন কাম কৰিব পইচা পাব সেইটোৱে কথা আৰু মানুহক। কাক পইচা নালাগে আৰু কামত।
আকৌ বোলে লাগে ছুটি বহুত দিনৰ বহু মাজ। মাজে মাজে বোলে ছুটি লাগে।
নিজে ক কৰিব নিজ পইচা পাবা কাকো হাত পাতিব লাগে নহয় নিজৰ। ওপৰত ডপেণ্ড কৰিব প নপৰে পটে ইমান আঠ হাৰ প্ৰথ প্ৰথ ফ্ষ। ষ্টাৰ্টিং তোমাৰ। সাত হাজাৰ পৰাই হ'ব তাৰ পাছত ছমাহত তোমাৰ হেৰি হৈয়ে যাব।
কোনো জবতে আঠ হাজাৰ টকা নি দিয়ে তেনেকে।
নিদিয়ে প্ৰথম সোমাই আকৌ ছমাহত তোমাৰ বাহিে যাব ফাইভ পাৰ্চেন্ট তাৰ পাছত। তোমাৰ আহিব তিন পাৰ্চেট কে। ৰ আৰু তোমাৰ কিবা প্ৰব্লেম পালে অফিচ আছেই লগত। গম পাইছা নাই বেলেগ মানে নিজে যেনেকে কৰিলে তোমাৰ। কোনো হেৰি নাপায় ন অপৰচুনিটি এইটো মানে আমাৰ কি হয় জানা অসমৰ মানুহবিলাক বাহিৰত গুচি। মানে ইয়াৰ মানুহ বিলাক সেইটো অপচিনত সেই কাৰণে আমাৰ ইয়াতেই মানে কো্পানীতটো হলে ইয় মানহ ইয়াতেই থাকক ইয়াতেই মানে চছেফ হৈ থাকক মেইন কথা হ'ল
উম হম উম
কাৰণো এইটো অফিচ হয় মানে এইটো এদিন দুদিন নহয় ন তোমাৰ কমপ্লিট পোন্ধৰকৈ হ'ল
তাকে মই কৈছো মই অপৰচুটি দিছিলো তাৰ পিছত এতিয়া যদি নিজে একচেপট ন কৰে এইটো মোৰ ভুল নহয় মইতো দিছিলো ন
সেইট সেইটোৱে মই কম্লিট সাত বছৰ কৰিলো এতিয়াহে মানে অ হিচাপে জইন কৰিছো
অ তুমি আৰু কিবা এটা এিে মে ষ্ট'ভৰ বিষয় দিছিলা ন
আহ কিন্তু মেল নহয় ফিমেল লাগিব উছিলো
ফিমেলে কিন্তু মোৰ যে আকৌ মই ভাবিছিলো মই তাই মাৰিম বুলি বাট মোৰ যে ড্ৰাইভিং লাইচেন্ঞ্চ নাই আৰু এন মই চাইকেলো চলাব নাজানো
এই নহ'লে পাৰি গলা লগত তোমাৰ পি এফ দিব সুধা আ বহুতখিনি মেডিকেল অ এইচ এচ পাছ কৰিলে মানে আৰামত সোমাব পাৰে বাককে বেছি কৰিলেো কথা নাই উম
তাকেই এতিয়া মই চাইকেল খনে চলাব নামি
অ তিনিমাহ শিকাই দিবতো তিনিমাহ তুমি শিকিব পাৰিবা আৰামত পইচা পাই থাকিব। শিকিবা কিন্তু শিকি থাকিব পাৰিবা গোটেই মানে হে খিনি অফিচৰ
উম ভ ভাবিছো ময়ো য এটা কৰো আৰু মানে এনেকে ঘৰত থাকি থাকি বৌ লাগিছে আৰু সেইটোৱে মোৰ এই ৰেষ্টুৰেণ্ট এখনত পাইছিলোঁ আমাৰ গৈ মাৰি ফালে অ মানে বিলিং কৰিব লাগে তাৰপিছত তাৰ পিছত মানে মায়ে কলে অ কৰিবলৈ কাৰণে তাৰপিছত আকৌ ইয়াৰ বা আপ এণ্ড ডাউন কৰিবলৈ দিগদাৰ হৈছে। যে মানুতটো এইটো অ যোৱাতে য গুচি যাব
এ কম সেনেকে সেই তে কোৱাছ সোমাওতে সেয়া সেইটো কামতে তুমিমাওঁতে কিমান পাই আছা তিনি হাজাৰ টকা এতিয়া এইটোতো সাত হাজাৰ ট সোমাই আছোন কিমান ল
সেইটোৱে তাকে তাকে মইতো কৈছো মাক মই যদি পেচণ্ট কৰিব পৰা হে যদি একো মানে অ এনেকুৱা নহয় ইছু নাথাককা হয় অভিয়াচলি মই পেচেণ্টৰ খেয়াল ৰাখি দিলো হয়। কৈছিলে ইয়াত পঢা শুন ল ম ম যন্তটো চাই দিলো হয় কিন্তু এলাওে নকৰে না।
উম। হয়
এলাও মানে এই মানে বেলেগৰ ঘৰত এতিয়া ইয়াত আহি পেলাই মোৰ যদি বেলেগৰ ঘৰত পেচেণ্ চাব যাওঁ সটো বেলেগ এটাউ কথা হৈ যায় ন।
বহত হয় বাৰু উম তোমালোকৰ সেইফালৰে ছোৱালীজনীয়ে তোমাৰ কথা সুধিছিলে এদিন মুখ হেল্ল' অ তোমাক চিনি পায় বোলে? এই মন্দিৰ এটা আছে যে দুূৰ্গা পূজা যে পাতে দুৰ্গা পূজা যে পাতে সিহঁতৰ দোকান আছে হেৰিয়তে গৰুৱাই চেণ্টাৰত ততে পূজা সামগ্ৰী দোকান আছে
অ অ
তাইক হেৰি গটঙালে বিয়া আছে চিনি পোৱা? আছো ছালজনী
হাইট হাইটটো সৰু নেকি অলপ
পৰ চাপল তাইৰ লৰা এটা আছে
নাজানো বাট মানে তেনেকে মই ইমান নোলাও ন গৰৈ মাৰীত মই
অ তোমাক চিনি পাই কিন্তু তোমাৰ লগত ফটো দিওঁতে মানে কৈছে আৰু আমাৰ ইয়াৰে হয় চিনি পাও এনেকে কৈছে?
এই আমাৰ আহোম গাঁওৰ ফালে আছে ন আহোম গাঁওৰ ফালে যোনখিনি ঘৰ আছে সিহঁতত এ সিহঁতৰ ঘৰত এদিন মই গৈছিলো ভাইটিৰ লগৰ ঘৰ এটাত তাৰ পিছত তাৰতো মাকে মোক চিনি পোৱা নাই মোক খুধছে কোন হয় তাৰপিছত তাৰপিছত তাৰ লগৰটোৱে কৈছে ভাৰ্ট বাইে হয় ত কি ভাৰ্টিকৰ বায়েক কেতিয়া হ'ল বোলে। আছো আছো আকৌ মই কৈছে নাই তোমাক মই চিনি পোৱা নাই মানে মা মা তাকেতো মা দেউতাক দেখো কিন্তু মা দেউতাক দেখাৰ পিছতো যে এজনী ছোৱালী আছে মানে মই নওলাও এ ন তেনেকে ঘৰত
উম ওলোৱা নহয় যে উম
ন এটা ন
উম উম উম
সেইয়াই আৰু
উম আৰু পেচেণ্ট কেয়াৰ কৰিলেতো বহুত লাভ আছে ন হাজাৰ পৰাই ষ্টাৰ্টিং জানা
উম কি কৰিবা আৰু এতিয়া মই ভাবিছো হ হমতে এটা বিজনেচ ষ্টাৰট কৰিম বুলি ঘ
উম পাৰা আৰামত পাৰা
মানে মান অ এই বস্তু চস্তু ব আজি নাই মোক কতো যোৱা নাই
উ এনে হেৰি খানা চানা বনাই পেলাই ডেলিভাৰী দিয়া। পাৰা টো ঘৰতে মানে কুকিঙৰ টাইপ মানে কি কয় আজিকালি ধেৰ খুলিছে আহ ক্লাউ কিটচন
মই মই মানে ভাবিছিলো ট্ৰাই কৰিম বুলি বাট মানে কি জানা। অ ক্লাউড কিটচেন মেইনলি তমাৰ ফাৰ্ষ্ট অফ অল অলপ ডাউন হ'ব মানে মাৰ্কেটটো জানিব লাগিব আৰু ইয়াত ন ইমান ক্লাউড কিটচেন নাই আৰু ইয়াত ইমান ক্লাউড কিটচন নাই তেজপুৰত
উম আছে আছে বহুত আছে
অ মইতো ভাবিছো মানে এই খেলা চাদৰৰে কিবা মানে ষ্টাৰ্ট কৰোঁ নেকি? চিম্পল ডিজাইনিং কৰি নিজৰ হাতেদি
অ আৰগ পাৰা মায়েও হেল্প কৰিব পাৰিব সেইটোৰও ফৰৰ পৰা আাক চিলাই মেলি অভিজ্ঞতা আছে পাৰাতো এনেই বহি থাকি লাভ নাইতো তুমি যেই নিজে কিবা এটা কৰা সেইটোতো নিজে বেলেগৰ তাত কৰাতকে নিজে কৰাত বহুত এটা মানে বেলেগ হেৰি আছে না।
উম তাকে
এনেই ফেশ্বন ডিজাইনিং শিকিছা নেকি আগতে নাই শিকাটো
মই ডিজাইনিং টো শিকা নাই বাট মোৰ মায়ে জানে ন মায়ে ফেব্ৰিক চেব্ৰিক কৰি থাকে তো মই অলপ চলপ কৰোঁ। ঘৰত মই কৰিছোঁ বাৰু ফেব্ৰিক। আৰু এতিয়াতো আছে ইন্টাৰেষ্ট আছে বহুত খিনি এপ আছে সেইখিনিৰ পৰা কৰিবই পাৰিম জেৰক্স। আৰু আজিকালি টো কিমান সুবিধা, কাপোৰৰ ওপৰত কিমান কি কি প্ৰিন্ট বহাব পাৰি।
উম।
এতিয়া মই সিদিনাখন ইনষ্টাগ্ৰামত এটা দেখিলো অ ছোৱালী এজনীয়ে অ কি বনাইছে জানা অ কপৌ ফুল, কপৌ ফুলৰ ডিজাইন বনাইছে এটা মানে বক্সত ডিজাইনটো আছে।
আহ ভাল লাগে সেইটো ডিজাইন, মানে সেইবিলাক আনকমন নহ আন কমন হয় মানে কিন্তু ভাল লাগে। চাদৰ মেখেলা যত যেতিয়া কব ফুলৰ ডিজাইন এটা বহিব, লুকা পাৰ ডিজাইন এটা বহিব যিকোনো মানে ডিজাইন বিলাক মানে মানে আমাৰ অসমৰ হ'লে বেছি ভাল লাগে হয় বাহিৰত
উম। আৰু আৰু সেইদ আৰু এটা বনাইছে মানে বহুত কষ্ট কৰি ছোৱালীজনীয়ে এই জাপি চাপি ডাঙৰকে চাপি দি পেলাই বনাইছে মানে, ডিজাইন কৰিছে ভাল লাগিছে কাপোৰ কেইযোৰ।
উম।
ভাল লাগে তেনেকুৱা হলে।
উম মাজতে আমাৰ বৌ এজনীয়ে বনাইছিলে মোৰচিনাকি, এই জা জি জাপি গোটেই কাপোৰ জোৰে জাপি মানে হেৰি ফেবিক ফেবিক কৰিছে তাৰ মাজত তোমাৰ এই ষ্টন লগাই দিছে হোৱাইট ষ্টন টো একদম গিলাচৰ যিটো আইনাৰ ষ্টন সেইটো লগাই দিছে ইমান ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু কিবা কিবি আকৌ
ফুলৰ যিলাক মানে এই কাটিং কৰি পেলাই যে এনেকে পিটিচকে লগাব প সেইটোও বনাইকে, কিন্তু এই বস্তুতো ফাৰ্ষ্ট টাইম বনাইছে, তোমাৰ ব্লেক গল্ডেন এণ্ড ৰেডত বনাইছে ইমান ধুনীয়া লাগিছে। কাপোৰযোৰ তোমাৰ পিংক কালাৰ হয় লাইট পিংকৰ। আ ধুনীয়া লাগিছে।
আৰু এটা আছে এই যে মানে কি কয় অ ফ্লাৱাৰটো যে কিনিব প পায় বেলেগ বেলেগ কালাৰ্চত হোৱাইট পিংক ৰেড
অ কিনি পেলাই তুমি লগ আঠা লগাই পেলাই দিলেই হ'ল তাৰমানে আঠা লগাই লগাই সেইৰি কৰিলেই হ'ল এইটো বস্তু। আঁকি ল'ব লাগে আৰু প্ৰথম ডিজাইনটোৰ কাৰণে।
উম উম।
কৰিব পাৰি,
ইচ্ছা অনুযায়ী খালি মানে এযোৰ কাপোৰ তোমাৰ এদিনত আৰামত ওলাই যায়।
তাকে মাও কৈছে মানে এ এই কৰিব পাৰো ট্ৰাই ট্ৰাইটো কৰি চাম মানে এইবাৰ ফাইনেল।
উম।
বিয়াত
প্ৰথম ফেব্ৰিকটো ষ্টাৰট কৰিবা, তাৰপিছত স এটা এটাকে কৰি থাকিবা। মানে এনেকে কৰিবা কোনোবা অৰ্ডাৰ দিলে বনাই দিবা, এনেকা ধৰণ এতিয়া লছো নহয় কিবা ফে এ লৈলা বস্তুখিনি আনিবলৈ তুমি লাভটো তেতি পাছত পাই গ'ল দিম আকৌ সেইটো কাৰণেতো। কৈছো তোমাক, অৰ্ডাৰ দিলেে তুমি ডাইৰেক্ট মানে অৰ্ডাৰটো লওঁতে খালি পইচা কা এটা লৈ ল'বা। অ অ, দিম আকৌ কিয় নিদিম এনে এনেকুৱা পালেতো সানস পালে কাৰোনো কাক নালাগে। সেইটয়ে কিবা এটা এনঞ্চ লৈ লবা মিন মানে উঠাবলে অ। নিজৰ পইা সোমাই থাকিব নহলে মানুহ। কি হয় জানো আজিকালি বস্তুতটো কৰিব নহয় পাছত নলও বুলি কৈ দিব। তেতিয়া তাই পইচাটো সোমাই থাকিলে লয় নলয় নিজৰ কথা, বেলেগক হলেও কথাটো কৈছো দিব পাৰিবা।